হেল্ল!
হেল্ল!
কি কৰিছা?
আছো এনেই শুই। তুমি কি কৰিছা?
অঁ-হ হ'য়, ময়ো এনেইআছো ৰ'বা। এই ইমান গৰম দিছে আৰু এতিয়া।
তাকেইেটো মানে ইমান গৰম। বাপৰে
এতিয়া, এই নাইট, ব্যস্ত আছে নেকি?
কোৱাচোন?
অঁ, নাই মানে, য মানে যদি তুমি ব্যস্ত নাই তেতিয়া হ'লে মানে, কথা এটা এনেই আলোচ না কৰো বুলি ভাৱিলোঁ আৰু আমাৰ বৰ্তমানত চলি থকা কথা আৰু।
অঁ, কোৱাচোন কি বিষয়?
মানে, আজি মই এখন এ তোমাৰ এনেকুৱা আলোচনা সভাত গৈছিলোঁ। তাতে মানে, বহুতে কৈছিল আৰু যে অসমীয়া ভাষা ষা আৰু তোমাৰ যিটো সংস্কৃতিটো, সংৰক্ষণৰ কথা তাতে মানে, কৈ আছিল আৰু। তুমি কি বুলি ভাৱা? মানে এইটো কিমান জৰুৰী বা কিমান গুৰুত্বপূৰ্ণ আমাৰ কাৰণে। কি বুলি ভাৱা তুমি?
অঁ, ধৰা মোৰ মতেটো এইটো এটা অতি গুৰুত্বপূৰ্ণ অংশ বুলি মই ভাৱো। কাৰণ ভাষা আৰু সাংস্কৃতিয়েহে এখন জাতিৰ পৰিচয় দাঙি ধৰে। আৰু সেইবোৰ নাথাকিলেতো আমাৰ পৰিচয়ও ধীৰে ধীৰে হেৰাই যাব ধৰা অ তেতিয়া মানে অচিতও নোহোৱা হৈ থাকিব আমাৰ এইবোৰ যদি সংস্কৃতি বা ভাষা নাথাকে।
অ সেইটোয়েতো এতিয়া আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ ধৰা এতিয়া সকলোৰে এ বিভিন্ন জাতিৰে ভৰপূৰ এতিয়া সকলোৰে নিজা নিজা কিছুমান পৰম্পৰা আছে বা ন নিয়ম আছে তোমাৰ সকলোৰে ধৰা মিলা প্ৰীতিকে থাকা ইয়াত বসবাস কৰে একেলগে এতিয়া সকলোৱে যদি ধৰা নিজৰ সংস্কৃতিটো জীয়াই ৰাখে একেলগে তেতিয়া হ'লে নিশ্চয় মানে ভৱিষ্যতলৈ এইবোৰ ভাল সংৰক্ষণ হৈ থাকিব
উম উম আহ হয় বাৰু সেইটো এটা চিন্তাৰ বিষয় আৰু আধুনিক হবলৈ মানে নিজৰ মাতৃভাষাটো এৰি দিব নালাগে কাৰণ আজিৰ যুগতটো বহুত আধুনিক হৈ গৈ আছে ত সেইবাবে মানে নিজৰ যিমান নিজৰ মাতৃভাষাটো এৰি দিবতো নালাগে আৰু ক'ব গ'লে দুইটা ভাষা শিকাতো ভাল কিন্তু মাতৃভাষাত অৱহেলা কৰা কৰাটো উচিত নহয়
অঁ এতিয়া আমাৰ আমাৰতো এতিয়া অসমীয়াটো মাতৃভাষাহা এতিয়া বিলাক বেলেগ বেলেগ জনগোষ্ঠী আছে তেওঁলোকৰ ভাষাবিলাক আমি শিকাটো উচিত তাতে আমাৰ ধৰা কিছুমান ঠাইত এনেকুৱা আছে ন যে মাতৃভাষাৰ বাহিৰে অন্য ভাষাত মানে বুজি নাপায় তেওঁলোকে ত' মানে তেতিয়া অলপ মানে আমাক সুবিধা হ'ব আৰু যদিহে আমি মানে মানে বাকী কিবলৈ অলপ চেষ্টা কৰোঁ।
উম উম উম হয় বাৰু সেইটো
অ আৰু এতিয়া তুমি ভাষা সংৰক্ষণৰ
তুমি কি ভাবা যে আমি ভাষা সংৰক্ষনৰৰ বাবে আমি কি কি কৰিব পাৰো।
অ তাকেতো কব। কাৰণে আমি প্ৰথমতে ধৰা আহ অসমীয়াৰ কথাটো আমি আলোচনা অসমীয়া কথাটো আহি পৰি ই অসম কথাটো আমিথা বতৰা বঢ়াব লাগিব সকলোৰে লগত শুদ্ধ অসমীয়া ভাষা ক'ব লাগিব। অ আৰু বা শিক্ষকসকলে আমাক শিক্ষা দিয়াটো উচিত মানে ল'ৰা ছোৱালী বিলাক শিক্ষা দিব লাগিব অসমীয়া ভাষাৰ মানে এতিয়াতো আৰু মানে তোমাৰ অসমীয়া ভাষা মানে তোমাৰ কি বুলি কম। বাধ্যতামূলক হৈ পৰিছে সকলোতে
উম উম হয় হয় উম আৰু এনে চোৱা অ তোমাৰ ম কি ভাবা যে যদি আমি সামাজিক মাধ্যমত অসমীয়াটো ব্যৱহাৰ কৰো। তেনে আমাৰ বাবে কিবা স সহায় হ'ব পাৰে ন
অ মানে তেতিয়া অ সহায়তো হ'ব পাৰে বাৰু আজিৰ যুগ আজি এ এনেকুৱা এটা মানে যুগত আমি আছোঁ য'ত মানে তোমাৰ ভাষা বচাবলৈ মানে এটা সামাজিক মাধ্যমটো আমাৰ ভাষা আ চব মানে অতি মানে মে ধ তাতে অসমীয়া ভাষাত কথাবিলাক মানে সকলো বিলাক থাকে মানে তোমাৰ কবিতাৰ পৰা গল্প পৰা কাহানিৰ পৰা সকলোখিনিয়ে থাকে সেইকাৰণে মানে তোমাৰ ধৰা কিছুমান গল্প মানুহবিলাকে শ্বেয়াৰ কৰিলে ফেচবুকতে হওক। বা আজিকালি বিভিন্ন ধৰণৰ তোমাৰ মাধ্যম আছে এনেকুৱা মানে তোমাৰ কি বুলি ক'ম এতিয়া তুমাৰ এইটো উম শ্বেয়াৰ কৰি দিয়ে বস্তু বিলাক তেতিয়া আ ভাষাটো তাতে বেছিভাগ মানুহলৈ মানে লোকলৈ যায় আৰু ভাষাটো তেতিয়া মানে আমি শিকিব পাৰো যে কেনেকুৱাকৈ মানে কেনেকৈ কি? ক'ব লাগে বা কেনেকে কি লাগে।
উম। তুমটো এতিয়া মানে ভাষা সংৰক্ষণ বিষয়টো বহুত ভালকে কলা কিন্তু ভাষা সংৰক্ষণৰ লগতে সংস্কৃতিৰ কথাওতো ক'ব লাগিব ধৰা সংস্কৃতিৰ ক্ষেত্ৰত আমি কি কৰিব লাগে সংস্কৃতিতটো যদি ৰক্ষা কৰিব বিচাৰো আমি।
মানে এতিয়া তাকেতো মানে ধৰা তুমি তিয়া সংস্কৃতিৰ ক্ষেত্ৰত এতি মানে কেৱল উৎসৱেই নহয় বা ফূৰ্তি ফাৰ্তা কৰাও নহয়। মানে বিহুতটো এতিয়া আমাৰ অসমৰ ধৰা এটা জাতীয় উৎসৱ আৰু লগতে মানে কৃষিভিত্তিক চব নৃত্য গীত বা লোক সংগীত লোক কলা বা লগতে এতিয়া সকলো নিজানি নিজা জনগোষ্ঠী পৰম্পৰা আছে বাকি নিয়মবিলাক আছে তেওঁলোকৰ উৎসৱ পাৰ্বণো বেলেগ হয় তথা তথাপিও মানে আমি সকলোৱে এক হৈ থকাটো উচিত কাৰণ তেতিয়াহে মানে এখন সমাজ মানে দৃঢ় সম গঢ়ি উঠিব নহ'লে মানে তোমাৰ এনেই ধৰা কাজিয়া পেচালতে সকলোবোৰ গুচি যাব সেইকাৰণে মানে এতিয়া এতিয়াতো আমি। লে চাবাচোন তুমি আজিকালিতো বিহু বিলাকৰ আধুনিকতাটো বেছি হৈছে হয় নে নাই কোৱা চোন। আগতে এতিয়া গছৰ তলত বিহু হৈছিল বা গাঁৱ ঘৰৰ গাঁৱে গাঁৱে মানে। ঘৰ গাঁৱৰ ঘৰে ঘৰে মানে হুচৰি গাই ফুৰিছিল কিন্তু এতিয়া তুমি দেখা পাই। নে যে ষ্টেজত ষ্টেজ পাতি মানে এনেকুৱা তোমাৰ বিহু পাতে ষ্টেজ পাতি কেনে। দেখা পাইছা নে নাই?
অ', অ', অ', অ' দেখা পাইছো ধৰা মানে এতিয়া বিহুৰ ইমানে আধুনিক ৰূপ বাঢ়িছে যে মানে কেতিয়াবা এনেকুৱা নিজৰে মানে লাগে যে মূল ৰূপটোৱে কমি যোৱা যাব এটা সময়লৈ।
হৈ পৰিছে এতিয়া আধুনিকতো গ্ৰহণ-গ্ৰহণ কৰিব যায় মূল সে সংস্কৃতিকে মানে হেৰুৱাই আছে মানুহবিলাকে আজিকালি। আমি এইটোয়ে আৰু নৱপ্ৰজন্মক আমিয়ে দেখাব লাগিব যে আমাৰ আগত বিহুটো কি আছিল ইয়াৰ ক্ষেত্ৰত মানে তোমাৰ ধৰা কিছুমান ধৰা তোমাৰ সংগ্ৰাহালয়ত এইবিলাক সাঁচি থ'ব লাগে বস্তুবিলাক। যাতে পিছৰ জন্মটো মানে পিছৰ প্ৰজন্মইও মানে দেখা পাও যে কেনেকুৱা আছিল বা কি আছিল বিহু আমাৰ কাৰণে আগৰ দিনত।
অ' তুমিতো এতিয়া কলা ন নৱ-নৱ প্ৰজন্মৰ কথা তুমি কি ভাবা যে তেওঁলোকক কেনেকে আমি শিকাব পাৰো মানে এইবোৰ সাংস্কৃতিৰ কথা বিষয়ে
উম কি কৈছা কি কৈছা?
তুমি ক'লা ন নৱপ্ৰজন্মৰ কথা ত তুমি কি ভাবা তেওঁলোকক আমি কেনেকে এই সংস্কৃতি আৰু ভাষা এইবোৰৰ কথা আমি তেওঁলোকক আগলে যাতে ভৱিষ্যতত তেওঁলোক কিও মানে এইটো এনেকে ভালকে
তোমাৰ এতিয়া স্কুলত যিবিলাক ধৰা সংস্কৃতিৰ ধৰা উ সংস্কৃতিৰ বিষয়ক লৈ তোমাৰ পাঠ্যক্রমবিলাক মানে তোমাৰ বেছি দিব লাগিব বা বঢ়াব লাগিব সাংস্কৃতিক অনুষ্ঠান স্থানবিলাক আমি পাতিব লাগিব আৰু মানে নৱপ্ৰজন্মক দেখাব লাগিব ধৰা কিছুমান এক্সট্ৰাকে ধৰা এইবিলাক তোমাৰ অনুষ্ঠান পাতি দেখাব লাগিব যে, কি কৰিব লাগে কি কৰিব নালাগে সেনেকুৱাকে তেতিয়াহে মানে নৱপ্ৰজন্মই শিকিব। ধৰা আৰু মাক-দেউতাক বা শিক্ষয়-শিক্ষয়িত্ৰীৰো মানে অলপ গুৰুত্বত মানে কি তেওঁলোকে শিক্ষা দিব লাগিব, যে আগৰ দিনত এনেকুৱাকে আছিলে তেতিয়াহে শিকিব পাৰিব।
উম উম হয় বাৰু কিন্তু চোৱা কব গ'লেতো এতিয়াও কিছুমান গাওঁ অঞ্চল আছে য'ত মানে আহ এতিয়াও মানে পৰম্প ককৰাবোৰ বহুত ভালদৰে তেওঁলোকে চলাই আনিছে
অ', অ' সেই তো মানে এতিয়া নগৰ অঞ্চলতো প্ৰভাৱ বিলাক কমিয়ে গৈছে কাৰণ আগতে এতিয়া তোমাৰ গছৰ তলত সকলো বিলাক গাঁৱত গৈছিল বা গাঁৱৰ ঘৰে-ঘৰে তেনেকে মানে বিহু সেই বিলাক মাৰিছিল বা ভাল লাগিছিল আৰু কিন্তু বৰ্তমান মানে অকল নিজৰ ঘৰৰ তোমাৰ ফেমিলিটোৰ লগতে মানে তোমাৰ পৰিয়ালৰ লগতে তোমাৰ বি উদযাপন কৰে নিজৰ মাজতে আজিকালি কোনো কতো ওলাই নাহে। তে নগৰ অঞ্চলত অলপ প্ৰভাৱ পেলাইছে সেইবাবে মই ভাবো কি গাওঁ চহৰ দুট দুটা স্থানতে মানে সজাগতা আগবঢ়াব লাগে আৰু।
কি ভাবিছা অ' তুমি এনেই সাহিত্যৰ ভূমিকাও গুৰুত্ব গুৰুত্বপূৰ্ণ হয় বুলি ভাবানে?
অঁ, কিয় নহয়? সেইকাৰণে অসমীয়া সাহিত্য, কবিতা লগতে আমাৰ নাটক বা আমাক সংবাদ মাধ্যম মাধ্যমেহে এইবিলাক ধৰা ভাষাটো জীয়াই ৰাখে সেইকাৰণে মই ভাবোঁ আৰু লেখক-লেখিকাসকলে মানে মানে ভাষাটোক যাতে আগবঢ়াই লৈ যায় তাকে কামনা কৰিছোঁ আৰু আগলৈও যাতে মানে ধৰা এইবোৰ আগবাঢ়ি থাকে। মানে লেখনিবোৰ ভাল আৰু অসমীয়া এতিয়া বৰ্তমানৰ এতিয়া চাবাচোন তুমি সংস্কৃতিক লৈ মানে সংস্কৃতি বুলি নকওঁ এতিয়া ধৰা অসমীয়া চিনেমাৰ কথাই কওঁ মই আগৰ দিনত এ ধৰা তোমাৰ ইমানো ধু মানে ধৰা আগৰ দিন আছিল যদিও মানুহে খুব কমকৈ চাইছিল কিন্তু আজিকালি যিটো মানে আজিৰ যুগত অসমীয়া চিনেমা কিন্তু পুৰা হিট চলি আছে চিনেম বিলাক চাব আহিছে সেইটোয়ে ভাল লাগে ন অসমীয়া মানুহখিনি ওলাই আহে অসমীয়া নিজৰ ভাষাৰে বস্তুবিলাক চাবলৈ ভাল লাগে।
উম সেইটো তুমি একদম আহ সঁচা কথাই কৈছা ধৰা আহ আৰু কব গ'লে নিজৰ ভাষা কোৱা লিখা আৰু গৰ্ভৰে ব্যৱহাৰ কৰাটোটো প্ৰথম আমাৰ প্ৰথম পদক্ষেপ নহয় ন।
অঁ অঁ সেইটোয়েতো এতিয়া আমি সেইটোয়েতো এতিয়া আমি এতিয়াই যদি আমি ধৰা সজাগ নহওঁ তেতিয়াহ'লে ভৱিষ্যতে আমাৰ বহুত মানে তোমাৰ সমস্যাৰ সন্মুখীন হ'ব আৰু এইটো এতিয়া অসমীয়া ভাষা আৰু সংস্কৃতি কৰিব পৰা মানে কৰিব লাগে আৰু ধৰা চৰা কাৰণে গুৰুত্ব দিব লাগে আৰু।
উ তুমি বাৰু ঠিকে কৈছা তোমাৰ লগত এই আলোচনাৰ বিষয়ে কথা পাতি বহুত ভাল লাগিল।
অঁ তাকেতো মোৰো ভাল লাগিল।
উম ঠিক আছে তেন্তে অ বেলেগ এদিন আকৌ নতুন আলোচনা নতুন বিষয় লয় উম ঠিক আছে দিয়া।